হেল্লো' হেল্লো'।
হেল্লো'। হেল্লো'।
হেল্লো' হেল্লো'।
অঁ।
হাঁ, কি কৰি আছে? হেল্লো'।
এইয়া ভাত বনাই আছো, ভাত তৰকাৰী বনাই আছো। তুমি কি কৰি আছা?
অঁ।
এ ভাত চব
চব্জি ভাত বনাইছোঁ।
কি তৰকাৰী?
হেল্লো'।
কি কৰি আছা? কি কৰিম বহি আছো। কি তৰকাৰি বনাইছ? হেল্ল'। হেল্ল হেল্ল।
হেল্ল।
মাতটো অহা নাই যে?
কিনো হৈছে মাতটো অহা নাই যে হেল্ল
অ কওক শুনি আছো।
হেল্ল'। হেল্ল'।
কওক শুনি আছো।
অ। মাতটো অহা নাই।
শুনা পাইছে?
না অকণমান শুনা পাইছো।
হা? অ অলপ ইফালে সিফালে যোৱা নেটৱৰ্কটো বেয়া চাগে।
উম। কি কৰি আছে? হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল' নেটৱৰ্কটোৱে অলপ অসু
উম।
কি
মাত ভাগি ভাগি আহিছে একো শুনা পোৱা নাই।
মই শুনা পাই আছো।
অ' কওঁক। বনাইছে?
হেল্ল'?
হেল্ল'?
হেল্ল।
হেল্ল। শুনা নাই নেকি?
হেল্ল'। একো
হেল্ল'।
হেল্ল' অ এতিয়া পাইছো।
ইমান নেট বেয়া নে?
হেল্ল' অ পাইছোঁ এতিয়া। হেল্ল'
শুনি আছো।
হেল্ল'
উম, ভাল হ'লে আও
হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' ল্ল
হেল্ল'
হেল্ল'
হেল্ল'
অ' কোৱা?
কৈছা নে?
অ শুনিছোঁ কোৱা?